অ কি
মই আছো ৰবা এনে কিবা কিবি চাই। তুমি কি কৰিছা?
অ ভালে এনে শুই আছো মই ইমান গৰম দিছে আজি।
তোমালোকৰ ফালে গৰম নে?
কিন্তু গৰম আকৌ ডাৱৰীয়া হৈ যায় তাৰ পিছত আকৌ ৰ'দ দিয়ে।
অ এই আমাৰ পিনে তো ৰ'দেই দি আছে একদম মানে একদম মই ফেনৰ তলতে শুই আছো এতিয়া ইমান গৰম হৈছে নকবা আ।
মইয়ো শুই আছো বৰ্তমান পেনতে আৰু বাকী মোৰ ভালেই আছো ৰবা তোমাৰ কি খবৰ?
অ ময়ো আছো ভালে আৰুা ভাল বেয়া মাজতে চলি আছে।
এয়াই আৰু কৰবাত গৈছা নে নাই এনে।
নাই ক'তো যোৱাই হোৱা নাই ৰবা। এই আমাৰ সিদিনাখন আলহী এটা আহিছিলে। আমাৰ মাহী হয়। মাহীৰ চ ল'ৰা ছোৱালী বিলাকে মানে চিৰিয়াখানাত যোৱাৰ কথা আছিলে। তাৰ পিছত সিহঁতে গৈছে আজি কালি আৰু মোৰ মই মই নগলো আৰু মোৰ যাব ভাল লাগা নাই কাৰণে আজিকালি চব তাতে জন্তুৱে নাই চোন চিৰিয়াখানাত।
হয়। অ তাৰে বেছিভাগ জন্তু বোৰ নোহোৱাই হৈছে আৰু ইমান মানে শুকান -শুকান হৈ গৈছে গো
অহ, তুমি গৈছিলা নেকি?
মই যোৱা হল এ- এবছৰ মান হ'লে। কিন্তু তাতে আজিকালি বস্তুয়ে নাই কে অকল সাপ সাপবোৰ আছে আৰু জিৰাফ আছে।
আৰু এনেও শুনিছো অ', অহ। বহুত মানে বহুত মানুহ বিলাকে আজিকালি নাযায়ে তাতে আগতে আমি যেতিয়া সৰু আছ চিলো কৈছিলো তেতিয়া বহুত বস্তু আছিল ন' চাব লগা বাঘ আছিল, ভালুক আছিল ইফালে অ', কি বুলি কয় জিৰাফ আচিলে বান্দৰ বিলাকো কমি গৈছে তাৰে। আগতে বান্দৰ বিলাকেও আছিলে ন'
অহ, আৰু আগত কেতু এতিয়াতো বান্দৰবোৰো চাব গ'লে বাহিৰতে বেছি দেখো তাৰ
উম, তাতে -তাতে নাথাকেই বেছিভাগ। বাহিৰে ফুৰি কাৰণ কে কিয় থাকিব তাতে খোৱা খাদ্য নাই আৰু ভাল ব্যৱস্থাও নাই। এনেকুৱা চোৱা -চিতা মানুহও চাগে নাই সেইকাৰণে এনেকুৱা হ'ল চাগে অৱশ্যে তাতে এতিয়া একো আমি দিলেহে বস্তুবিলাক থাকিব হয় নহ ইজনে- সিজনক দেখি কেনে।
হয়, কিন্ত কিন্তু মই ভাবো আৰু জীৱ -জন্তু এটা এনেকে এটা জোগাতে হাজাৰ প্ৰকৃতিৰ মাজত হ'লে এটা জাগাতে থকাটোতো মানে এইটো হেই নহয় ন' আমিয়ে এতিয়া ঘৰতে আমাক যদি ঘৰতে ৰাখি থৈ দিয়ে আমি চোন থাকিবই নোৱাৰো।
হেটোৱে সিহঁতৰো সেইটৱে সমস্যা এতিয়া আৰু বন্দী টাইপৰ হৈ যায় ন' কেট
অহ',
আৰু এতিয়া খোলাকে এৰি দিবও নোৱাৰে নহয়।
খাব পালেও আৰু মানে যিহেতু জীৱ -জন্তু হয় ন' সিহঁত তেওঁলোকে টো উশাহ লোৱা বেলেগ জেগাত অধিকাৰ আছে।
উম, অৱশ্যে মই বিশ্বাস মই ভাবোঁ আৰু যে সিহঁতে ৰাখে যদি থাকে তাতে ৰাখে যদি অলপ ভালকে চোৱা চিতাও কৰব লাগে খোৱা -লোৱা বা দিয়ে নে নেদিয়ে। যিটো হিচাপত জন্তু নোহোৱা হৈছে সিহঁতে মানে চোৱা -চিতা নকৰেই চাগে মোৰ হিচাপত।
অ', আৰু চৰাই চিৰিকটি ৰাখ দেখা জোগাখিনি দেখা পাইছা নে কিমান ইমান বেছি ডাঙৰে নহয়।
আজিকালি কিবা হেত চৰাই - চিৰিকতি বোৰ বিলুপ্ত হৈ যাই আছে নোহোৱা হৈ যাই আছে আমাৰ ইয়াতে।
উম, গম পাইছো।
অ', কাউৰীৰ সংখ্যাটো আগতে যিমান আছ ছিলে তাতকে বহুত গুণে কমি গৈছে এতিয়া মইতো কাউৰীৰ মাত বেছি শুনাই নাপাও আমাৰ ইয়াত। তে
আমাৰ ইয়াত বাৰু আছে। কিন্তু ইমান নাই আৰু আগৰ দৰে অকল আগতে যে গধূলি হলে কিমান কাউ উৰি আহে ন' জাক - জাক।
অ', তাৰ ওপৰত কাউৰীটো বাদ দিয়া বহুত বিদেশৰ পৰা আহা জ চৰাই হ'ক আৰু বেলেগ এনেকুৱা যি- যি আমাৰ ইয়াতে চৰাই আছে কপৌ হক কুলি হক কুলিতো বাৰু হেৰিত আহে তেতিয়া এবাৰু আহিলেও কমকে আহে আগৰ নিচিনা নাই আৰু ইমান। বহুত লাহে -লাহে কমি গৈছে। যে চৰাই বিলাক আহা, সৰু সৰু চৰাইবিলাক আছে কম সংখ্যক আছে আৰু বেছি নাই।
আগতে যে ৰাতিপুৱা উঠিলে মানে অকল চৰাই আৱাজ যে শুনা পাও আজিকালিতো একোয়ে নাপাও গাড়ীৰে আৱাজ শুনা পাওঁ।
আজিকালি অকল এই চহৰখনত মানে অকল গাড়ীৰ হৰ্ণ সেইবিলাকৰে চাউণ্ড আহে আৰু মানুহৰ হাল্লাৰ সেইবিলাকে আহে আৰু বেলেগ এনেকুৱা নাহে।
আৰু মানুহবোৰে যিবোৰ চৰাই পোহে বা জীৱ জন্তু পোহে শিকিটা আক ঘৰতে ৰাখে ন সেইকাৰণে আৰু সিহঁতেও খৰচীয়া টাইপে হৈ যায় কিন্তু অলপ বাহিৰাওতো চাব মন যাই সিহঁতৰো চাগে,
অ চাব মন যাবই অৱশ্যে সকলোৰে, এতিয়া আমিয়ে হয়নে নহয় নতুন নত- নতুন জাগাত ফুৰিব যাব মন যায় যোৱা মানে যিমান যি হলেও অলপ ইহঁতৰোতো ইচ্ছা যায় সেনেকুৱা
কিন্তু এটা জেগাত থোৱাতো ধেমালি নহয়।
মই
ত
বচ
খাব পালেও মানে খাব যদিও পায়। হ'লেও মানে সুখত নাথাকে?
অ সেইয়াই আৰু কি কবা আৰু। মানুহে আৰু সিহঁতৰ কথা বুজি নাপায় নহয়।
কলাক্ষেত্ৰ গৈ পাইছা নাই।
অ গৈছো কলাক্ষেত্ৰত তুমি গৈছিলা?
মইয়ে গৈছিলো কেইদিনমান আগতে গৈছিলো?
অ তাৰে পৰিস্থিতি কেনেকুৱা হৈছে অনা নাই ন আগৰ নিচ- নাই পুৰণা হৈ গৈছে আগতেই মানে ভাল লগা আছিলে ন। নতু নতুন যেনেকুৱা এই ভুল ভুল ঘৰটো যে যত আইনাৰ ঘৰটো।
সেইটো।
কল ক্ষেত্ৰত কলাক্ষেত্ৰ নহয় এইটো চাইন্স মিউজ-
অ চাই মিউজিয়ামত আছিলে নেকি? পাহৰিয়ে গৈছো জানানে মইানে বহুত দিন ধৰি কেনে যোৱা। নাই ন। ত সেইকাৰণে পাহৰি যোৱা গৈছে তাতেও গৈছো আৰু তাতে বাৰু চাইন্স মিউ- মই সেইটো আছে আইনাৰ ঘৰতো কলা ক্ষেত্ৰত মই বহুত সৰু থাকোতেই গৈছিলো এতিয়ালৈ যোৱা। যোৱা নাই কিন্তু বহুত দিন হল।
কলাক্ষেত্ৰত পুৰণি বস্তুবোৰ আছ- ছে মানে সাজ পাৰ বোৰ আছে আগৰ।
কিন্তু ইমান ভালকে আৰু মনত নাই আৰু। আগৰ নিচিনাই আছে ন এতিয়ালৈ চব যিমান নতুন বস্তু অনা নাই।
অ আনা নাই এইখন নতুন খত গৈছা নে নাই শ্বহীদ স্মাৰক খনত।
অ গৈছো তাতেওতো বহুত ধুনীয়া আৰু তাতেও মূৰ্তি কেইটামান আনিব আছিলে? এতিয়ালৈ আনিব লাগে আমি প্ৰথম প্ৰথম যেতিয়া হৈছিলে আহ প্ৰথম প্ৰথম। অ প্ৰথম প্ৰথম যেতিয়া গৈছিলো তেতিয়াই গৈছিলো না মানে খুলছিলে যেতিয়া। তেতিয়া গৈছো কিন্তু ধুন এতিয়া অসমত নতুন নতুন বস্তু ধুনীয়া ধুনীয়া বস্তু বনাইছে হয়নে। ভাল লাগছে এনেকুৱা আহ শহীদ স্মাৰকৰ এতিয়া
ভালে লাগে।
অ যিমান খিনি আমাৰ অসমত শ্বহীদ হৈছে সেইবিলাকৰ নাম আছে আনকি তাৰে বহুত ফেমিলি বিলাকেও চাব আহিছিল আমি যেতিয়া গৈছিলো।
তাতে তাৰে মানে এটা ফেমিলিৰ ঘৰৰে আছিলে যোনতটো শ্বহীদ হৈছিলে সিহঁত ত' সিহঁতে আহিছিলে আহি কেনে মূৰ্তিটোৰ ওচত ফটো তুলিছিলে আৰু। আমাকে কৈছিলে ফটো তোলাই দিব। এনে আৰু ভাল লাগে বাৰু সেনেকুৱা অসমৰ কাৰণে।
অ আমাৰ আৰু তাৰ ঠাই বোৰ কি ধুনীয়া কৰি লিখা আছে। কৰ মানুহ হয়? আমাৰ ইয়াৰে মই যত থাকো ইয়াৰে জাগাৰো ওলাইছিল। আমি তাতে কাৰ ঘৰ ক'ত আছে এনেকুৱা টাইপ মানুহ বিচাৰি আছিলো তাত গৈ।
অ তাতে চব লিখা আছে বাৰু। ঘৰৰ মানুহৰো বিষয়ে। অ পানী খিনি চোৱা মানে সৌন্দৰ্য মানে কি কবা আৰু চাই কেনে মানে বহুত ধুনীয়া লা গধূলি সময়ত অলপ বেছি ভাল লাগে। কাৰণ কি তাতে লাইটিং দিয়া নহয় বাহিৰৰ যেনেকা বস্ চালি ভাটৰে সেনেকুৱা কৰে।
হয়।
আমাৰ ইয়াৰ ঘৰৰ আমাৰ ইয়াৰ ঘৰৰ পৰা দেখা পায়। চহিচ্ট মাৰ'?
হয় নেকি? ওচৰতে মানে।
ওচৰ হয় আমাৰ ইয়াতে।
মই যোৱা বাৰু বেছি দিন হোৱা নাই তাতে যাই আৰু এটা জাগা আছে যত খাদ্য খাব পাৰি যে ভোজনালয় বুলি আছে তাৰ পৰা অলপ আগত আছে তাৰ পৰা ধুনীয়া ভিও পায়। নদীৰ আৰু সেইটো পুৰা ভাল কৰি দেখা পায়।
উম সেইয়ে আৰু এতিয়া আৰু লাহে লাহে ডেভেলপ হৈ গৈছে আৰু বস্তু বিলাক। ঠিক তেনেকুৱা সেনেকুৱা চিৰিয়াখানাতো কৰিব লাগিছিলে ডেভলপ ন? যিমান যিয়েই নহওক কাৰণ কি অ কোৱা
এতিয়া মানে মানুহ বোৰে এতিয়া তাত যায়ে আগৰ পৰাই গৈ পাইছে ন এতিয়া অলপ নতুন নতুন বস্তু আনিলে মানুহ
চাব আৰু যাব আৰু এতিয়া চোৱা সৰু ছোৱালী বিলাকৰ এতিয়া পঢ়িব ইহতে পিছে আজিকালি মই অ মানে সুধো নহয় সিহঁতক অ সিহঁতে জন্তু তোৰ নামতটো জানে কিন্তু সিহঁতে আজিলৈ দেখাই নাই আনকি ম এটা এটা চা বাঘ এটা দেখা দেখা নাই বাৰু কিন্তু তাতে চিৰিয়াখানাৰ বাইচান্চ দেখা পাল, লৈ গ'ল, চাব পাৰিল। লগতে কোনটো জন্তু কি আছে সিহঁতৰো মনতটো ভাল হ'ব আৰু সিহতে তেতিয়া পঢ়াতটো অলপমান আপ ধব পাৰি সেইটোৰ কাৰণে সেইবিলাক আনিব লাগে যেন সৰু ল'ৰা-ছোৱালী বিলাকক গধূলি চাব কাৰণে লৈ যাব পাৰে পেৰেন্টচে।
সিহঁতে দেখিলেহে শিকিব।
অ নেদেখিলে কেনেকা গম পাব পাহৰি যাব ন দেখিলে মনত থাকে। সেনেকোৱা কোনটো জন্তুৰ নামটো কি হয় আৰু দেখাত কেনেকুৱা হয় সেইটো দেখিলেই গম পাবো সিহঁতে ত সেই বস্ত বস্তুটো মানে ডেভলপ কৰব লাগে আৰু জীৱ জন্তু বিলাক আনি কেনে ধুনীয়াকে ভালকে ৰাখ
উম আৰু নতুন নতুন এই গুৱাহাটীত আ আজিকালি নতুন নতুন পাৰ্ক বনোৱা আৰম্ভ কৰিছে তাতে মানে আগৰ পুৰণি বস্তুবোৰ আজি আজিকালি নোহোৱা হৈছে নতুন নতুন বস্তু আনিছে।
গছ গছনি কাটি কেনে মানে চব এইবিলাকে কৰি আছে। অলপ এ ইটো বস্তুতো ৰোধ কৰিব লাগে এইবিলাক কৰিব নালাগে গছ গছনি ভ আৰ সেইটো বস্তুতো সেইটো সেনেকুৱাই বনাই দিলনে ভাল হয় নে নহয় মানুহ বিলাকে আৰু বেছি। এনেকুৱা ডাইৰেক্ট গছটো কাটিব বস্তু কিবা এটা বনাব লাগিলে গছ কাটিব চব কথাতে গছ কাটিব। সেইকাৰণে এতিয়া চোৱাচোন কেনেকুৱা সাংঘাতিক গৰমত মানে মানুহ বিলাকে মৰি আছে। অৱশ্যয়তটো মানুহে নিজৰ কৰম নিজে লিখাটোৰেছে আৰু
গছ কাতে যদিও উ মানে গছৰ গছৰ ছাইডেৰেওতো বনাব পাৰি তেতিয়া আৰু বেছি সৌন্দৰ্য।
অ সৌন্দৰ্য বাঢ়ে সেইকাৰণে চাবাচোন মে চাই দিয়ে সিহঁতে গছতটো এডালো নাকাটে কিন্তু সেনেকুৱাই কিবা এটা বেলেগ ক্ৰিয়ে সনেকাা বস্তু বনাই যিটো চাই কেনে বহুত মানে ধুনীয়া লাগে আৰু
অ বা ঘৰ এটাই বনালে তাৰে মাজত যদি গছডাল থাকে হ'লেও কি ধুনীয়া লাগে নহ তাত মানুহে যিবোৰে আজিকালি সেইবোৰ বস্তু চাব কাৰণে মানুহে
অঁ অঁ এই বিলাক অদ্ভুত বস্তু বনালেহে মানুহে আকৰ্ষণ হৈ কেনে চাব যাব বিচাৰে বিচাৰে ত তেনেকুৱা ঠিক তেনেকুৱা কৰিব লাগে নাই ইয়াতে আৰু প্ৰথম কথা। গছ কটা ষ্টাৰ্ট কৰিব মানে মানে বেছিভাগ মানে অপৰাধ বিলাক বেছি চলে আৰু আমাৰ ইয়াতে
উম যান বাহনৰো পৰিমান বাঢ়ি গৈছে ঘৰে ঘৰে
এতিয়াতো আৰু পেট্ৰলৰো দাম বাঢ়িছে মানে এটা এটা সমস্যা বহুত বাঢ়ি কি গৈছে আৰু আমাৰ ইয়াতে
আমাৰ আৰু পিছত ভৱিষ্যত বা কি হয় আৰু সিহঁতে জানে আৰু
ভৱিষ্যতৰ কাৰণে এতিয়াই যদি এই পৰিস্থিতি ভাবি যোৱাচোন ভৱিষ্যতত কি হ'ব পাৰে।